হয় বহুত দিনৰ মূৰত আপোনালৈ যোগাযোগ কৰিবলৈ সময় বিচাৰি পালো।
আপুনিনো মোলে ৰাতিখন কিহৰ দুখত যোগাযোগ কৰিলে অকণমান জনাওকচোন?
হয় মোৰ খুবেই দুখ হৈ আছে কিয়নো আপোনাৰ এতিয়া যি আমাৰ কৰ্মক্ষেত্ৰত অলপ বাধা আহি আছে। প্ৰায় তিনদিন চাৰি দিন হৈ গল আমাৰ কোনো কৰ্মক্ষেত্ৰ আগবাঢ়ি যোৱা নাই। তাৰ বাবে মই অতিকে দুখিত আপুনি যদি অক মোক বাহু ৰাস চয় দিয়ে তেন্তে মই অলপ ভাল পালোহেঁতেন।
আৰু মোৰ ধৰক আপোনাক বাহু আশ্ৰয় দিয়াত অকণো মোৰ দুখ নাই তথাপিও মানে মোৰ এটা ভয় আছে। যদি মই আপোনাক বাহুৰ আশ্ৰয় দি দিওঁতে আপোনাৰ সেই দাঁতে মোৰ বাহুৰ ওপৰত আক্ৰমণ কৰি দিয়ে। তেতিয়া মোৰ বাহু দুটা হয়তো ক্ষয় হৈ যাব সেয়েহে মই আপোনাক এই এইকণ সৌভাগ্য দিব নোৱাৰিম।
আকৌ একেটা কথাকে উলিয়ালে, আপোনালোকো মোক সেইবাবেই যোগাযোগ কৰিব বিচৰা নাছিলো, আপুনি বৰ অসভগ্য প্ৰকৃতিৰ ব্যক্তি।
আপুনি মোক এনেদৰে এই ৰাতিখন যোগাযোগ কৰি বা মোৰ সতি কথোপকথন কৰি অপমানিত কৰিব নোৱাৰে, ইয়াৰ ক্ষেত্ৰত মই উচিত শাস্তি বিধান কৰিম।
হয় বৃদ্ধ পিতা।
হয়, সেয়েহে আপুনি যদি চাওতে যায় এতিয়া কিছুমান কথা। আপোনাৰ ভাতৃদেৱৰ মুখৰ পৰা বা আমি সামাজিক মাধ্যমত আমি গম পালো আপোনাৰ এটা প্ৰচলিত নাম আছে। যাক সমাজে নাইনটি নাইন বা নিৰানব্বৈ বুলি কয়, সেই নামটো আপোনাৰ কিয় পৰিল, আপুনি অকণমান জনাওঁকচোন?
আজি মোৰ তিনজন ভাতৃ আছে।
হয়।
সেই তিনজন ভাতৃৰ অকণমান শাৰীৰিক অসুস্থতা আছে আৰু এজনৰ আপুনি স্বাস্থ্য চাপৰি পাৰে কিমান শকত আৰু ইজনো স্বাস্থ্যটো আপুনি ক'বই নালাগে, তেওঁ এজন মাইকী প্ৰকৃতিৰ ব্যক্তি। আৰু এজনৰতো আপুনি স্বাস্থ্যময় আপোনাক নিজেই ভাষাৰে প্ৰকাশ কৰিব ন। এনেধৰণৰ ক'লা ব্যক্তি যিজনা আপুনি আন্ধাৰে-মন্ধাৰেও দেখিব নোৱাৰে। আৰু দিনত আপুনি তেওঁক দেখিলে এটা পকা খুতা বুলি, চূণ সানি থৈ যাব তেনেধৰণৰ ব্যক্তিক। এই তিনিওজন ব্যক্তিয়ে মিলি মোক এইয়া অবাবত মোৰ নামটো বদনামে কৰিবৰ বাবে তেওঁলোকে সেই নামটো আ সমাজত উলিয়াই দিলে।
হয়-হয়, সেই ক্ষেত্ৰত আপুনি দুখ অনুভৱ নকৰিব। আৰু আপোনাৰ কিছুমান উৰা বাতৰি বা উৰা বাতৰি নহয় সেই বাতৰিসমূহ অৱশ্যে যে মই বিশ্বাসো কৰি লৈছোঁ, যিহেতু মই কৰিবলৈ বাধ্য হৈছোঁ। মানে এই বাতৰিসমূহত মই পাইছোঁ মানে ধৰক আমাৰ কাজিৰঙাত যেনেদৰে কিছুমান চোৰাং-চিকাৰীয়ে এটা সময়ত আপোনাৰ উপদ্ৰৱ চলাইছিলে। গড়ৰ খৰ্গ তেওঁলোকে কাটি লৈ গৈছিল, তেনেদৰে আপোনাৰ দাঁতৰো কিছুমান চোৰাং চিকাৰী বৰ্তমান সমাজত ঘূৰি ফুৰিছে।
হয় ভুলেশ্বৰ ডাঙৰীয়া, আপুনি যিখিনি কথা মন্তব্য আগবঢ়ালে সেইখিনি সকলোৰে বাবে ভুল। আৰু আপোনাৰ লগত মোৰ কোনো কথোপকথন কৰিবলৈ ইচ্ছা নাইকিয়া হৈ গৈছে, আপুনি কিয়নো এইবোৰ ফালটো কথা উলিয়ালৈ মোৰ মাথাটো বেয়া কৰি পেলাইছে। আৰু আপুনি যদি আৰু এবাৰ তেনেধৰণৰ শব্দ ব্যৱহাৰ কৰে, মই এই কথোপ কথোপকথন আ কথাখিনি কাটি দিবলৈ মই বাধ্য হ'ম।
আপুনি এনে ক্ৰোধিত চৰত মোৰ সৈতে যোগাযোগ নকৰিব। যিহেতু আপুনি চাওঁক আমাৰ আগন্তক এখন ৰাস দি আছে। সেই ৰাসত আপোনাৰ সৈতে মই একেলগতে কিছুমান ভাও বা নাট্য অভিনয় পৰিৱেশন কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপোনাৰ পিতৃদেৱৰো মোৰ প্ৰয়োজন আছে। তেখেত তে মোক যথেষ্টখিনি মানে আগবাঢ়ি যোৱাত সহায় কৰিছে। মই তাহানি আপোনাৰ একেবাৰে যেতিয়া ৰাসৰ আৰম্ভণি হয়। প্ৰথম দৃশ্যতে মই আপোনাৰ ভাওৰ ভাও লওঁ। ব্ৰহ্মাদেৱৰ ভাওটো য'ত মই কওঁ ধৰিত্ৰী কোৱা দেৱী এনেদৰে মই মোৰ ৰাসৰ সেই সংলাপ আৰম্ভ কৰোঁ। যাৰ লগতে মই ৰাস খন আৰম্ভ কৰি দিওঁ, গতিকে এনেকুৱা এজন মহান ব্যক্তিৰ লগত আপুনি এনেকুৱা কণ্ঠস্বৰেৰে পা কথা কৰিলে বা কথা বতৰা পাতিলে, সমাজত এটা ভাল প্ৰভাৱ নপৰে। সেয়েহে আপোনাৰ সেই কোধিত্ব স্তৰৰ ৰাখিবি। আপোনাৰ সেই ধৰক দাঁতত লাগি যোৱা খংটো সেইটোক ক্ষান্ত কৰক আৰু ভালদৰে কথা পাতক।
হয়। আপুনি এতিয়া যি কথাখিনি ক'লে আপুনি ৰাসৰ কথা ক'লে আৰু তেনেতে মোৰ মনত পৰিল আমাৰ যি এ আগন্তুক ৰাস আহি আছে, তাত আপোনাক শিৱ ভাওতো দিয়া আমি সিদ্ধান্ত কৰিছিলোঁ আৰু তাৰ লগতে আমি যিবোৰ আ, বেলেগ ধৰণৰ ভাওঁ লম, তাৰ বাহিৰে মেইন ভাওঁ সেইয়ে, সেই ভাওঁখিনিত আপোনাৰ লগত মই যোগদান কৰি এ দুটামান ভাওঁ ওলাম বুলি ভাবিছিলোঁ, তাৰে এটা মেইন ভাওঁ হ'ল খুৰা-খুৰী। অ' খুুৰী দৌ, বুলি আমি সম্বোধন কৰিব লাগিব। এনেধৰণৰ ভাওঁ আমি কৰিম বুলি ভাবি আছোঁ, আৰু আপুনি শিৱ ভাওঁটো ল'বই লাগিব আপুনি নলওঁ বুলি ক'লে নহ'ব কিয়নো হয়।
ধৰক জোৰ কৰি এটা ভগৱানৰ ভাও ল'বলৈ মোক ধৰক মনাই ল'ব বা মান্তি কৰাব নোৱাৰে। মই যদি মন মত প্ৰকাশ কৰোঁ ভগৱানে মোক লোৱাই মই নিশ্চয় ত সেই ভাও লম, কিন্তু মোৰ তাৰ পৰিৱৰ্তে আপোনাৰ শিৱ ভগবানৰ পিছত পিছফালে যি নন্দী ভিন্দিৰ ওপৰত দুটা আমি চৰিত্ৰ দেখা পাওঁ, সেই চৰিত্ৰ দুটাত অভিনয় কৰিবলৈহে মোৰ বৰকৈ মন আছে। তাৰে এটা চৰিত্ৰত মই আপোনাক ভিন্দী ভাওটো দিম আৰু মই নিজে নন্দী ভাওটো পৰিৱেশন কৰোঁ।
হয় কিয় হয় কিয়নো সেই ভাওটো মই আগতেও লৈ পাইছো। সেইবাবে মোৰ কোনো অসুবিধা নহ'ব আৰু সেই ভাওটোত প্ৰায় বচন নাই। প্ৰায় মানে নহয় তাত বচনেই নাই সেইবাবে লৈও বৰ ভাল লাগে। কিয়নো আমি হাত দুটালৈ আহ অকল হাত দুটা ঘূৰাই ফুৰিলে হ'ল ইফালৰ পৰা সিফালে।
হয় আপুনি চাওক ভাওৰ বচনৰ লগত কথা নাই ভাও হৈছে এক অভিনয়, যি অভিনয় আপোনাৰ আভ্যন্তৰীণ কিছুমান আপোনাৰ ধৰক প্ৰতিভা প্ৰতিভা বিকাশত মানে সেই ভাওে যোগদান আগবঢ়ায় গতিকে ভাও ল'বৰ বাবে বচনৰ কোনো প্ৰয়োজন নাই মুচ
সেইটোৱে হয় মই সেইটোৱে আপোনাক কৈছিলো এতিয়া।
হয় আগৰ ভাওনাৰ মানে আপোনাৰ এটা প্ৰবচন আছে লোকে কয়। মোৰ বচন নাই মোৰ মুোচন আছে। গতিকে তেনেধৰণৰ প্ৰবচনেৰে পৰিপুক্ত আমাৰ অসমখনত আপোনাৰ ভাৱৰ ক্ষেত্ৰত ক্ষেত্ৰত কোনো সৰু বৰ নাই সেয়েহে মই আপোনাক যথেষ্টখিনি আপোনাৰ প্ৰতি পৰা মানে মই আককলহী যে আপুনি মোক সেই ভাওবোৰ লোৱাত আপোনি মোক যোগদান কৰিব বা সহায় সাত আগ বঢ়াব বোলি মই আশাবাদি।
হয় আমি সেই যিটো খুৰা খুৰী ভাওটোৰ কথা ক'লোঁ, সেইটো আমি নিজেই অন্তৰ্ভুক্ত কৰা সেই ৰাস খনত তেনেধৰণৰ কোনো ভাওঁ সেই ৰাসৰ ক্ষেত্ৰত নাছিল। কিয়নো আমি ৰাসখন প্ৰায় অলপ সুন্দৰৰূপে চলাই নিবৰ বাবে তেনেধৰণৰ যি ভাওঁ আমি অন্তৰ্ভুক্ত কৰিবলগীয়া বাধ্য পৰিলোঁ প্ৰায় শুনি আৰু মই সেই ভাওঁটো বৰ ভালদৰে চলাই নিম বুলি মই ভাবোঁ। কিয়নো আমি এনেধৰণে কথা পতাত বা তেনেধৰণৰ অভিনয় কৰাত অলপ ভাল সেইবাবে আমি সেই ভাওটো লম বুলি ভাবিছো কিয়নো ইয়াৰ আগৰ পৰা যি আমি ৰাস পাতিছিলোঁ, তাত আপুনি আৰু মই যি অভিনয় কৰিছিলোঁ। সেই তেনেধৰণে এইবাৰ ৰাসতো আমি তেনেধৰণৰ অভিনয় কৰিম বুলি মই
নিশ্চিন্ত নিশ্চিন্ত থকা বাচা মই এই ক্ষেত্ৰত তোমাক যথেষ্ট যোগদান আগবঢ়াম বা তুমি মোক যোগদান আগবঢ়াব লাগিব। মই এবাৰ শুনা পাইছোঁ মানে আপোনাৰ যি কলি বা কালুৱা এজন ভাতৃ আছে, তেখেতক এইবাৰ যোনটো কালকেতু বা ক'লাকেতু টো যোনটো ভাও দিয়া হয় সেই ভাওটোৰ পৰাও তেখেতক বঞ্চিত কৰাব। গতিকে আমাৰ ভাওৰ ক্ষেত্ৰত মানে আমি তেখেতৰো সহযোগিতা মানে পাব পাৰোঁ সম্ভাৱনা তাৰ যথেষ্ঠ খিনি আছে। তেখেতৰো মানে ভাওত আপোনাৰ যোনটো মোচন সেই মোচনটো মানে তেখেতে নিজৰ শৰীৰতকৈ বেছি দিবলৈ চেষ্টা কৰে যাৰ ফলত তেখেতে আপোনাৰ খৰা অৱস্থাত তেখেতৰ মোচনটো যথেষ্ট পৰিমাণে থাকে কিন্তু ৰাসত গৈ সেইটো অকণমান কমি যায়।
হয় হয় আৰু মই সেই বিষয়ে আপোনাক এটা কথা ক'বলৈ লৈছোঁ। যি মোৰ কলা ভাতৃ তেওঁ এবাৰ যি ক শ্ৰী কৃষ্ণৰ যি অভিনয়টো সেইটো কৰিম বুলি মোক কৈ আছিল আৰু আমাৰ যি পিতা ম মহাদেৱ তেওঁকো কৈ আছিল যে তেওঁ এইবাৰ যি শ্ৰীকৃষ্ণ অভিনয় সেইটো কৰিব কিয়নো তেওঁ এইবাৰ আ যি কালকেতু অভিনয়টো সেইটো নাপায়ে। তাৰ পৰা বহিষ্কাৰ কৰা হৈছে তেওঁক, সেইবাবে তেওঁ এইবাৰ শ্ৰীকৃষ্ণৰ ভাওতো লম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছে তেওঁ সেইটো ভাও বৰ সুন্দৰ ৰূপে চলাই নিব
নহয় নহয় নহয় নহয় আপুনি এই ক্ষেত্ৰত আপোনাৰ ভাতৃদেৱক বাধা দিবই লাগিব। কাৰণ আপুনি চাওক শ্ৰীকৃষ্ণ আমি জানো চিয়াম্বৰণৰ আছিল চিয়াম্বৰণ কেতিয়াও ক'লা ৰূপ হ'ব নোৱাৰে। চিয়াম বৰণটো এটা বেলেগ ৰং। কিন্তু আপোনাৰ ভাতৃলৈ যদি আমি চাওঁ তেখেত আপোনাৰ সেই দক্ষিণ আফ্ৰিকাৰ মহাদেশত থকা ব্যক্তিসকলতকৈও অধিক ক'লা তেওঁলোক যদি তেখেতৰ আগত আহি যায়। তেখেতলোকে লাজ পাই যাব আমি কি ক'লা বুলি তাতকৈও বেছি ক'লা আপোনাৰ ভাতৃ। গতিকে আপোনাৰ, হয় আপোনাৰ ভাতৃক গতিকে কৃষ্ণৰ, ৰব ৰব। গতিকে আপুনি আপোনাৰ ভাতৃদেৱক কৃষ্ণ ভাওটো নিদিব, তাৰ পৰিৱৰ্তে আপুনি আপোনাৰ ভাতৃদেৱক বকাসুৰ বা এনেকুৱা ধৰণৰ যিখিনি ধৰক আপোনাৰ যোনে দিম ভাও দিলেও চলি যায় তেনেকুৱা ভাও এটাকে প্ৰদান কৰাত ক্ষেত্ৰত আপোনাৰ পিতৃদেৱক বুজাব বা মান্তি কৰাব।
হয় আপুনি যে যেতিয়া ক'লে যি শ্ৰীকৃষ্ণ তেওঁৰ বৰ চামবৰণীয়া আছিল আৰু মোৰ যি ভাতৃ তেওঁ বৰ অত্যাধিক কলা। তাক সেই মন্তব্য মই তেওঁৰ আগত আগ বঢ়াইছিলোঁ মই তেওঁক কৈছিলোঁ যে অ আপুনি জোখতকৈ বেছি ক'লা শ্ৰীকৃষ্ণৰ অভিনয়টোৰ বাবে। তেতিয়া তেওঁ এটা মন্তব্য মোক আগবঢ়ালে যে অ যি কলিতাৰ অ ফেমিলি বা পৰিয়াল সেই পৰিয়ালৰ যি সদস্য দুজনে ভাও লব পাৰিছে তেন্তে মই কিয় নোৱাৰিম, সেই দেই বুলি মোক তেওঁ মন্তব্যটো আগবঢ়ালে।
হয় এতিয়া যদি আপুনি চাবলৈ যায় সেই কলিতা পৰিয়ালটি মানে আপোনাৰ মিঠা বৰণৰ বা মাগুৰ বৰণৰ, কিন্তু আপোনাৰ ভাতৃ সম্পূৰ্ণৰূপে ক'লা। আপোনাৰ কলিতা ভাতৃৰ যোনজন সৰু ভাতৃজনে আপোনাৰ কৃষ্ণৰ ভাও ল'লে তেখেতৰ লগত ভাওতো শুওৱা না ছিল যদিও মানে তেখেতৰ যোনবিলাক আগ্ৰহ আছিল কৃষ্ণৰ ভাওৰ প্ৰতি সেইকাৰণে ৰাইজে এবাৰ তেওঁক দি দিলে আৰু এইবাৰৰ পৰা হয়তো ৰাইজে সেইটো ভুল নকৰে। আৰু মই ভাবোঁ যে ৰাইজে পুনৰ আকৌ তেনে এটা ভুল কৰাৰো কোনো প্ৰয়োজনীয়তা নাই যে আপোনাৰ কালুৱা ভাতৃক সেই ভাওটো দি তাতকে উত্তম হ'ল এজন পুৰুষ আছে সেই পুৰুষৰ নামটো মই আপোনাৰ আগত ল'ব বিচাৰোঁ। যি হয়তো এই শ্ৰীকৃষ্ণৰ ভাওটো সেইজনতকৈ বেছি ভালদৰে কৰিব বুলি মই ভাবোঁ।
হয় আৰু মই তেনেধৰণৰ কলতো তেওঁ আৰু তেনেধৰণৰ মন্তব্য আগবঢ়াইছিল। যি কলিতা পৰিয়ালৰ তেওঁ যি সৰু ভাতৃয়ে ভাও লৈছিল তেওঁ হেনো উঠ কেইখনো বহুত ক'লা আৰু তাৰোপৰি তেওঁ যি মোৰ ভাতৃ তেওঁক হেনো অ যি পেন্ট বা তেনেধৰণৰ ৰং নকৰিলেও হ'ব তেওঁ হেনো দেখাত প্ৰায় শ্ৰীকৃষ্ণৰ নিচিনাই। সেইবাবে তেওঁ সেই ভাওতৰ কাৰণে উপযুক্ত বুলি ভাবিছে তেওঁ নিজকে।
যথেষ্ট এটা ভুল কথা আপোনাৰ ভাতৃদেৱে ভাবিছে। আপুনি যদি তেখেতৰ বৰণৰ ফলাৰ পৰা চায় বা তেখেতৰ মুখমণ্ডলৰ
হয় হয় যি মোৰ ভাতৃৰ আপুনি অলপ অ যি কাৰ্য চলাই আছে সেই কাৰ্যকে চলাই লওক মই তেন তেতিয়া সময়লৈকে এটা কথাকে কওঁ।
হয়।
হয় যি মোৰ ভাতৃ তেওঁ বহুত আগ্ৰহ বাঢ়ি গৈছে। কিয়নো তেওঁৰ যি ইয়াৰ
নহয় - নহয় আপুনি ৰ'ব মই কৈ লও আপুনি চাওক। শ্ৰীকৃষ্ণ আছিল আপোনাৰ সেই সময়ৰ বা সেইটো যুগৰ সৰ্বশ্ৰেষ্ঠ সকলোত। কৈ ধুনীয়া ব্যক্তিজন যেতিয়া সেই ৰুক্মিণী ৰুক্মবীৰৰ ভাতৃ বা ৰুক্মিণীয়ে দেৱীয়ে শ্ৰীকৃষ্ণলে এখন পত্ৰ লিখিছিল, সেই পত্ৰখনত তেওঁ সম্বোধন কৰিছিল যে জগতৰ সবাটোতকৈ সুন্দৰ ব্যক্তিজনলৈ বুলি, তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক সুধিছিল সেই মাধৱ এই জগতৰ সকলোতকৈ সুন্দৰ ব্যক্তিজন কোননো। তেতিয়া শ্ৰীকৃষ্ণই তেওঁক পতু কৈছিল যে সেই এই জগতৰ সভাটোতকৈ সুন্দৰ ব্যক্তিজন মই। গতিকে আপুনি ভাবেনে সেই পৃথিৱীৰ বা সেই কালৰ সৰ্বশ্ৰেষ্ঠ - সৰ্বশ্ৰেষ্ঠ সেই সুন্দৰ ব্যক্তিজনৰ। তুলনা আপোনাৰ ভাতৃদেৱৰ লগত হয় বুলি এয়া কোনো কাৰণতেই সম্ভৱপৰ নহয়।
আপুনি ভাবকচোন বাৰু দেই কল্পনা কৰক মোৰ ভাতৃয়ে যদি শ্ৰীকৃষ্ণৰ ভাওটো লয় তেন্তে আপুনি ভাবক আহ তেওঁৰ ওপৰত পয়ত্ৰিশ হাজাৰ গোপী মগ্ন হৈ আছে।
সেইটোতো একেবাৰে অসম্ভৱ সেই গোপীসকলত কিছুমান আপোনাৰ পলনীয়া যুৱত ব্যক্তিও আছে ধৰক যিসকল তেও ফটকে আ আপোনাৰ আকৰ্ষিত হৈ তেওঁলোকত ঘৰ পৰ্যন্ত পাই যায়হি কিন্তু সেই শ্ৰীকৃষ্ণৰ মহিমা তেনেকুৱা নাছিল শ্ৰীকৃষ্ণ আছিল আপোনাৰ কালৰ সবাততকৈ সুন্দৰ ব্যক্তিজন যাৰ ওচৰত আছিল গুণ আছিল তেখেতৰ ওচৰত। তেখেত জ্ঞানী আছিল কিন্তু আপোনাৰ ভাত শিদেৱৰ তেনেকুৱা একো প্ৰতিভাই নাই তেখেতৰ কেৱল এটাই আছে যিটো হৈছে তেখেত এজন পুৰুষ।